হেল্ল' হয় কি খবৰ
ভাল তোমাৰ
মোৰো ভাল তুমি কৰপৰা তুমি
হা
তুমি গুৱাহাটী পাৰা নেকি
নাই নহয় মই তেজপুৰৰ হয়
অ তুমি তেজপুৰৰ পৰা হয় নেকি
অ তুমি
মই গুৱাহাটীৰ
অ পিছে কি খবৰ
মোৰ খবৰ ভাল আৰু আপোনাৰ
অ মোৰো ভাল
আমাৰটো গুৱাহাটীতে থাকে
হা
অম্বোবাছি মেলা আৰম্ভ হৈছে গম পাইছা চাগে হেল্ল' হয় মই কলো যে ইয়াতে অম্বোবাছি মেলা আৰম্ভ হৈছে গম পাইচে চাগে।
কি কৈছে।
অ মোৰ বি।
হেল্ল' অহ অহ অহ শুনি আছো। অ শুনিছো আমাৰ পচোন মান। অ আমাৰ পছ মেলা ষ্টাৰ্ট হৈছে। কোৱা।
তাৰপাছত লাঞ্চ কৰিলা?
নাই কৰা। মই ডিউটিত আছো।
ডিউটিত আছা নেকি?
অ।
ক'ত কাম কৰি আছে?
আ মই ইউনিক ইয়াতে মেডিচিন দোকানত মানে দোকান নহয় হলচেল হয়। ইউনিট বুলি তাতে।
অহ তাতে কাম কৰি আছা?
অহ।
এইটো কামত কেতিয়া সোমালা? আজি সোমাইছা নেকি? নতুনকৈ সোমাইছে নে আ আগত সোমাইছিলা আগ
নাই নতুনকে সোমাইছো। বেছি দিন হোৱা নাই।
বেছিদিন হোৱা নাই নেকি?
নাই। তুমি কি পঢ়ি আছা নে কি? কিবা কৰি আছা?
ন মই বিজনেচ কৰি আছো।
অ কিহৰ? আহ অ অ ঠিকে আছে। তোমাৰ ষ্টাডী কমপ্লিট?
অ মোৰ ষ্টাডী কমপ্লিট। মই গ্ৰেজুৱেচন কৰাৰ পিছতে জব কৰিলো জব কৰাৰ পিছত বিজনেছ ষ্টাৰ্ট কৰিছিলো। বিজনেচ আৰম্ভ হল দেৰ বছৰ হৈছে।
হয়। দুছাত
অৰিজিনেল তেজপুৰৰ হয়।
অ তেজপুৰৰ নেকি?
আপোনাৰ অৰিজিনেল ঘৰ কি তেজপুৰ হয় নেকি?
অ তেজপুৰৰ। মোৰ অৰিজিনেল ঘৰ তেজপুৰতে হয়। অপোনাৰ গুৱাহাটীতে?
গুৱাহাটী, গুৱাহাটী। গুৱাহাটী। তাৰ পিছত বাকী কোৱা তোমাক স ৱিছ কিবা হবিচ আছে নেকি তোমাৰ? কিবা হবিচ?
অ আছে।
কি কোৱাচোন?
সেই ডান্স ডুন্স কৰা, হা?
ডান্স কৰা আৰু
তাৰপিছত এইবিলাকে আৰু বেছি টাইমে নাপ পাও ডান্স কৰাৰ এই কামতে থাকো পিছত কলেজ থাকে, মানে বহুত ইমান টাইমেই নাপাও ডান্স অ পঢ়ি আছো।
কি পঢ়ি আছা
ডিগ্ৰী ফাৰ্ষ্ট ছেম।
গ্ৰেজুৱেট ফাষ্ট ছেম
উম।
কোনটো ডিপাৰ্টমেণ্টত?
বেংগলী।
বেংগলী ভালে, বাকী তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ভন্টি, মোৰ মা, বা তাৰপিছত আইতা, বৰমা বৰ তা, ভাইটি আৰু পেহী
আৰু ৰাখি
হা?
লাষ্টটো কি কলা?
আইতা, পেহী, ভাই আৰু বৰমা, বৰ্তা।
জইণ্ট ফেমিলি একে লগত থাকা।
অ একেলগে।
আৰু একচুৱেলি এতিয়া লাঞ্চ ডাৰেক্ট ঘৰ গৈ খাবা নেকি টিফিন লৈ আহিছে এতিয়াও হোৱা নাই। লাঞ্চ নকৰা নেকি আজি ডিউটি
নাই, কৰিম। দেৰি আছে, নাই নাই। ইয়াতে দেৰি আছে। মানে আমাৰ টাইম হোৱা নাই, মই দেৰিকে খাওঁ বেছি ভাগ-
কিহে পাই
উম! বাৰটাত আহোঁ ন
বাৰটাত আহা?
উম!
বাৰটাৰ লৈকে কেইটা চাগে চাৰিটা, চাৰেচাৰিটা খাই মোৰ কামটো মিলি আছিলে।
উম।
তাকেতো বৰষুণ দি আছে নেকি তেজপুৰত?
অ, বহুত বৰষুণ। তোমালোকৰ এইফালে?
এইফালেও বৰষুণ দিয়ে আছে।
পিছে তোমাৰ হবি কি?
মোৰ হবি কুকিং
অ সেইটোতো হয়, মোৰো আছে।
তোমাৰ আছে নেকি কত?
উম, অ।
ভালেই।
চবে কব ত‌ই এইবিলাক কৰ, মানে কিছুমান মানুহে কয় না। সেইটো তো চবেই কৰে। সেইটো কাৰণে নকওঁ।
আৰু? তোমাৰ ঘৰত কোন-কোন আছে?
মই
হেল্ল'
মা, ভাইটি আৰু হেল্ল', শুনিছানে?
অ-অ কি কৈ আছা?
শুনিছানে এতিয়া? মই কৈছোঁ দেউতা আছে, মা আছে। হয় দেই। দেউতা আছে, মা আছে, ভাইটি মই আৰু চুৱান আৰু দগ এটা
অ-অ।
পিছে
বুজা নাই, কি ক'লা?
কোৱা আৰু কি ক কৈ আছা। অ হেল্ল'।
সেইটোৱে যে এতিয়া পঢ়ি আছা যে তুমি ক্লাছ অ শুনিছানে?
অহা নাই ভালকে।
মই কলো যে তুমি যে ক্লাছ যে কৰিবা ডিউটি কৰিব টাইমটো কেনেকে মিলাব সেইটো সুধিছো
এনেই মিলাই আছো। সদায় এনেকে মিলাই আছো মানে জল্দি যাও কিছুমান ইম্পৰ্টে ক্লাছ থাকিলে এইটো কৰো পিছে আকৌ অফিচ আহি যাওঁ।
নে অ এনেক মানে কৰিব লাগিব এতিয়া উপায় নাই ন
কেইবছৰৰ কচ চাৰিছৰ তিনি বছৰ
অ অহ
কে বছৰৰ
চাৰি
চাৰি বছৰ ইমান দীঘলীয়া বোত আজিকালি বোলে তিনি বছৰ চলি তোমাৰ চাৰি বছৰ কিবা বেলেগ
অ এতিয়া সিক্স চেমিষ্টাৰ নতুনকে হল ন!
কি হল নতুনকে?
আগত তো ফিক ফিক্সচিপ চেমিছ বুলি আছিলে ন, এতিয়াতো আকৌ চেমিষ্টাৰ আহি গল ন
কলিছিক মাষ্টাৰ আহিব নেকি?
উম
ইটেনশিপ ক চাগে আছে ইণ্টেনশিপ
তুমি গুৱাহাটীত ক'ত থাকা?
অ গুৱাহাটী মালি গাঁও।
অ
য তমখ্যা মন্দিৰ তমখ্যা মন্দিৰ তলত।
অ অ অ, কি জাগা তোৰ নাম? মালি গাঁও। অ অ এইটোতো চিনি অ অ তাতে গৈছিলো বেছি দিন হোৱা নাই আ উ ইমে মেত যে মেত গৈছিলো মেত ওঠৰত তাৰিখত গৈছো। তাতে আছিলো আমি
পঢ়িবলে গৈছিল নেকি
আহ ফুৰিব মানে মন্দিৰটো চাবলে গৈছিলো
চাম চামল আহাইছিল
হে
ঘৰৰ মানুহৰ লগত আহিছিলে
অ ঘৰৰ মানুহ লগত আহিছিলে
গীটো পূজাত অংগচু মেলাত
হা
অ উচি মেলাত নাহিবা নেকি চাব কাৰণে
অ তাইমে আজিপাটো নাপাওঁ মানে অফিচ আছে ন ছুটি নিদিব নাপাওঁ ছুটি দেওবাৰত চু তি পাও দেওবাৰত এদিন ছুটি পালে ন ক'তোবাত যাব মন নাযায় এনেকা লাগে ঘৰতে থাকো নেকি
হয়
এ এনেকা হৈ যায়
সেইটো হ দেওবাৰ চুটি পালে আৰু যাব ক'ত মন যায়
অ কতোও মন নাযায় এনেকা লাগে ঘৰতে বহি থাকো আৰু দেওবাৰে চানডেতেতো ঘৰতো কাম থাকে ন ইমান দিন ঘৰত নাথাকো ত বা ঘৰতো টুক তাক কাম ওলাই যায় ন
অ ঘৰৰ কিবা কিবি কাম চাম চাম ওলাই যায়
উ বহুত ওলাই যায় আৰু এতিয়াতো মানে আমাৰ পচি মেলাত মানে আমাৰ উ মানে বেংগলীত কোনো কিছুমান নিয়ম থাকে ন ত মই মানে ঘৰৰ চব কাম মৰিক কৰিব লাগিব এতিয়া ৰান্ধাৰ পৰা আৰম্ভ কৰি চব মানে মৰিৰ কৰিব লাগিব সেইটো কাৰণ হব দিয়া হলো অ